হেল্ল'।
অ কোৱা।
কি কৰিছা?
এ মই আছো আৰু এনে। তুমি কি কৰিছা?
মই এনে আছো ৰবা শুই কিনে।
আজি ফোন কৰিলা যে ইমান দিনৰ মূৰত হঠাৎ।
এনেই কৰিলো আৰু। ভাত পানী খালে নাই?
উম খালোঁ ৰবা। তুমি খালা?
উম খালোঁ খালোঁ।
তাকে।
সেই আজি তোমাৰ কথা এটা ভাবিছোঁ ৰবা।
কোৱাচোন।
এই জীৱনৰ লক্ষ্যৰ ওপৰত অলপমান আলোচনা কৰো দিয়া।
হয় নেকি।
উম।
পাৰি কোৱাচোন তুমি তুমি আহ মোক। কোৱাচোন কিবা যদি সুধিব আছে।
কি কৈছা?
কিবা যদি সুধিব আছে কোৱাচোন তুমি মোক।
এনে আৰু কোনো। তোমাৰ কি জীৱনৰ লক্ষ্য কি?।
মোৰতো জীৱনৰ লক্ষণ লক্ষ্যটো তোমাৰ। কি ক'ম আৰু বহুত কেইটা আছে তাৰে ভিতৰত,। মই ভাল এ এগৰাকী- কি উকিল হ'ব বিচাৰোঁ।
উম উম আৰু-
আৰু সেইয়াই আৰু মানে ভাল- ন্যায় আইন আইনৰ ক্ষেত্ৰত যাব বিচাৰো তোমাৰ কি গ মানে। এৰ জীৱনৰ লক্ষ্য-
মইতো তোমাৰ ভবাত বহুত খিনিয়ে ভাবো ৰবা আৰু কি জানানে তোমাৰ। মানে। সকলোৰে জীৱনত মানে তোমাৰ লক্ষ্য থকাটো মানে এটা মানে বহুত প্ৰয়োজনীয়। তোমাৰ মতে কেনেকোৱা।
সঁচাকে আৰু কি জানা উম আ মানে তোমাৰ।
উ
মোৰ মতে জীৱনত সফল হবলৈ হলে প্ৰতিজন মানুহৰ এটা স্পষ্ট লক্ষ্য থকাটো অতি প্ৰয়োজনীয়। হয় নে।
অহ।
উম।
আৰু তোমাৰ। কি বুলি কয় এইটো। তোমাৰ যেতিয়া চাবাচোন যেতিয়া লক্ষ্য নাথাকে নহয় মানুহৰ জীৱনত তোমাৰ। এই যে তোমাৰ হেৰি কি কয় বঠা বিহীন নাও যে। তোমাৰ তেনেকোৱা হয় মানুহৰ জীৱনটো।
তাকে লক্ষ্য থাকিলে মানুহে নিজৰ মানে। সময়ৰ সঠিক ব্যৱহাৰ কৰে। আৰু কষ্ট কৰিবলৈও অনুপ্ৰেৰণা পাই জানা।
অহ। আৰু তোমাৰ যিমানে চাবাচোন তোমাৰ লক্ষ্য মানে লক্ষ্য থাকিলে তোমাৰ কি হয়। হাজাৰ তোমাৰ বাধা বিঘিনী তোমাৰ মানে নাহক কিয়। তোমাৰ চব মানে তুমি- চব মানে এইবিলাক ভাঙি নেওচি পেলাব পাৰা। আৰু আৰু তোমাৰ কি জানা যেতিয়া লক্ষ্য এটা মানে- যেতিয়া সফলতা তোমাৰ যেতিয়া লাভ হয় নহয় তোমাৰ। ধৈৰ্য্য আৰু মানে হেৰি অধ্যাৱসাৰো মানে বহুত প্ৰয়োজন হয়।
মোৰ অ মানে মোৰতো জীৱনৰ লক্ষ্য হৈছে এ টাই মই এগৰাকী ভাল অধিবক্তা হব বিচাৰো। মানে তোমাৰ আইনৰ ক্ষেত্ৰত- আহ আইনখন ভালকে জানিব বিচাৰো কিছুমান- মানে উম নিৰ্দোষী মানুহবোৰক যোনে ন্যায় নাপা। ই তেওঁলোকক ন্যায় দিব বিচাৰো। মোৰতো এতিয়া লক্ষ্য সেয়াই হয় নাজানো আৰু পাছলে কি হয়।
ভালেই তোমাৰ ভাল ভাবিছা। ময়তো তোমাৰ শিক্ষক হ'ম বুলিয়ে ভাবিছো। আৰু ল'ৰা ছোৱালীক ভালকে আৰু জ্ঞান চ্যান দিম ভাল মানুহ হিচা- পত মানে গঢ় দিয়াৰ মানে আৰু সেইটোৱে আৰু ভাবিছো। আৰু যাতে ভাল হওক ভাল মানুহ হওক। তেনেকে আৰু
উম ভাল ভাল- তোমাৰ শিক্ষক মানে শিক্ষক হোৱাতো ইমান সহজ- কথা নহয় জানা এজন শিক্ষকে এখন জা তিৰ ভৱিষ্যত গঢ়ে আৰু মানে। এজন সফল অভিযন্তা হয় দেশৰ উন্নয়নত- অৱদান আগবঢ়োৱা মানে শিক্ষকৰে মানে এ হেৰি আৰু উম। শিক্ষক এজনেহে মানে ভালকে কৰিব পাৰে।
আৰু তোমাৰ চাবা এতিয়া অকল লক্ষ্য পূৰণ কৰা কাৰণে তোমাৰ ডেইলি তুমি অ পৰিশ্ৰম কৰিব লাগিব। তুমি যদি একো যদি নকৰাই তুমি তোমাৰ লক্ষ্যত তুমি উপনীত হব পাৰিবা নেকি কোৱাচোন?
সেইটোও হয় আৰু কেৱল সপোন দেখিলেইতো নহব ন। সেই তোমাৰ সপোনবোৰ। মানে জীৱনত মানে অ কি বুলি কয় স সপোনটো মানে তোমাৰ সাৰ্থক কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
অ ঠিক কথাই কৈছা। আৰু কিছুমান এনেকুৱা মানে মই মানুহ পাইছো হা চাবা দেই তোমাৰ কি হয় আহ বেলেগৰ তোমাৰ যেতিয়া সফলতা দেখিব নিজৰ লক্ষ্যটো পাহৰি যায় আৰু বাৰে বাৰে মানে তাহাতক দেখি কিনে তোমাৰ সিহঁতে সলনি কৰি থাকে। সেইটোতো বেয়া কথা হয় নে। নিজে যিটো মানে ভাবিছা লক্ষ্যটো যিটো কৰিছা যে যিটো হম মই ত সেই হিচাপত তুমি সেইটোতে তুমি ধ্যান দিব লাগে। হয় নে নহয় কোৱা?
তাকেতো আৰু নিজৰ মানে নিজৰ আগ্ৰহ নিজৰ দক্ষতা বা মানে তোমাৰ সামৰ্থ্য মানে বুজি তেনেকে নিজৰ মানে লক্ষ্যটো নিৰ্ধাৰণ কৰা। উচিত ন আৰু আনক মানে অনুকৰন অনুকৰণ কৰি লক্ষ্য বাছনি কৰিলে পিছত মানে কি ডাল লাভ হব ওলোটাই সমস্যাৰ সৃষ্টিহে হব। তাতকৈ নিজৰ নিজে কি মানে হব বিচাৰে নিজৰ নিজৰ মনৰ মনৰ কথাটো নিজে শুনিব লাগিব। কি ইচ্ছা আছে বা নিজৰ সামৰ্থ্য কিমান সেই হিচাপেহে আগবাঢ়িব লাগে।
একদম ঠিক কথা কৈছা। আৰু চাবাচোন তোমাৰ মানে আজিকালি বহুত তোমাৰ ল'ৰা ছোৱালীয়ে কি হয় সামাজিক মাধ্যমত আৰু তোমাৰ অনলাইন গেম বিলাক। সেইবিলাকত তোমাৰ বহুত মানে তোমাৰ সময়বিলাক খেদাই দিয়ে। বহুত নষ্ট কৰে। আৰু এইবিলাকৰ কাৰণে কি হয় তেওঁলোকৰ যিটো লক্ষ্য, সেইটোৰ পৰা তাহাঁতৰ মনটো গুচি যায়। হয়নে নহয় কোৱা?
তাকেতো।
আৰু মানে তোমাৰ সময়ৰ কিন্তু মূল্য পুৰা বুজিব লাগিব দেই। এবাৰ যদি সময়ৰ মূল্য নষ্ট হৈ যায় নহয় সেই সময় একদম ঘূৰি নাহে মানে মই নি নিজৰ মানে অভিজ্ঞতাৰ পৰাই কৈছো ধৰা। মই যেতিয়া তোমাৰ হাই ছেকেণ্ডৰী পঢ়ি আছিলোঁ মই এনেই থুল-মূলকে কিবা পঢ়িছো। মানে কিবাকে পাছ কৰিলে হয়। কিন্তু এতিয়া মোৰ অনুভৱ হয়। যদি সেইখিনি সময়ত মই ভালকে পঢ়িলো হয় মোৰ পাৰ্চেনটেজ ভাল আহিলে হয়। মই আৰু এখন ভাল কলেজত এডমিছন লব পাৰিলোঁ পাৰিলোঁ হয়। সেয়াই আৰু এতিয়া।
অ ঠিক কথাই কৈছা। আৰু চাবা হা লক্ষ্য পূৰণৰ বাবে মানে এটা এনেকুৱা হ'ব লাগে দৈনিক মানে এটা সময়সূচী মানে একদম প্ৰয়োজনীয়, যেনেকে তোমাৰ যিয়ে নকৰা কিয় তোমাৰ পঢ়াৰ এটা নিজা সময় ব্যায়াম কৰাৰ এটা নিজা সময়। আৰু তোমাৰ খোৱা লোৱা সেইবোৰ তোমাৰ এটা নিজা সময়ত এনেকে চব বস্তু মিলাই লব লাগে।
উম ঠিকে কৈছ, আৰু লগতে তোমাৰ আত্মবিশ্বাসো থাকিব লাগিব ন। নিজৰ ওপৰত যদি বিশ্বাস নাথাকেই লক্ষ্যত কেনেকে তোমাৰ উপনীত হোৱাব উপনীত হোৱাই কঠিন। নহয় জানো?
তাকে তোমাৰ আত্মবিশ্বাস থাকিবই লাগিব। আৰু চাবা হা চাপোজ মোৰ তোমাৰ ধৰি লোৱা মোৰ লক্ষ্যত যদি মই কেতিয়াবা যদি উপনীত যদি নহ হও। সেইটোত যদি ব্যৰ্থ হৈ যাও ন কেতিয়াও মানে সেইটো বস্তুত কেতিয়াও হতাশ হব নালাগে বহুত এনেকুৱা মানুহ দেখিছো মই যিয়ে তোমাৰ নিজৰ লক্ষ্যটোত এবাৰ যদি তোমাৰ সফলতা নাথাকে পাই সিহঁতে মানে হতাশাত মানে গুচি যায় মানসিক ভাৱে হওক বা তোমাৰ যেনেকে নহওক মানে হতাশাত শাত মানে গুছি যায় সেইটো কেতিয়াও হ'ব নালাগে। আৰু সেই মই ভাবো যে সেই ব্যৰ্থতাৰ পৰাই ন শিক্ষালৈ আগবাঢ় বাঢ়িবহে লাগে মানুহে। সেইটো তোমাৰ ক'ত ভুল হৈছে তুমি সেইটো চাব লাগিব হতাশা হোৱাৰ জেগাত। যে মোৰ কত ভুল হ'ল মই কিহৰ কাৰণে আজি মই এনেকে মোৰ লক্ষ্যত মানে উপনীত হব পৰা নাই।
আচলতে তোমাৰ তাকে আচলতে তোমাৰ চেষ্টাটো কেতিয়াও এৰি দিব নালাগে। তোমাৰ চাবা ইতিহাসৰ কথাই কওঁ এতিয়া।
কিমান মানে মহান মহান ব্যক্তি, হয় নাই?
উম উ।
মহান মহান ব্যক্তিসকলে তোমাৰ প্ৰথমতে ব্যৰ্থ হৈ হৈছে। কিন্তু তেওঁলোকে কেতিয়াও চেষ্টাটো এৰি দিয়া নাছিল কিন্তু। সেইকাৰণে তেওঁলোক সফল হৈছিল।
শুনি আছানে?
অ কোৱা শুনি আছো।
উম সেইটোয়ে মই কলো। মই সেইটোৱে ক'লো ইতিহাসত তোমাৰ কিমান মহান ব্যক্তি আছিলে যোনে মানে প্ৰথমতে তোমাৰ অ ব্যৰ্থ হৈ গৈছিলে। যিকোনো মানে যাৰ যিটো লক্ষ্য ধৰা। লগা লগতো লক্ষ্য তোমাৰ উপনীত হোৱা নাছিলে, কিন্তু তথাপিও তেওঁলোকে চেষ্টাটো এৰি দিয়া নাছিলে ন। সেইকাৰণতো তেওঁলোক মানে উ ইমান সফল হৈছে।
অহ ঠিক কথাই কৈছা। আৰু তোমাৰ চাব গলে আমাৰ অভিভাৱক আৰু শিক্ষকৰ পৰামৰ্শও তোমাৰ লক্ষ্ পূৰণত মানে বহুত সহায় কৰে। আৰু মা দেউতাহঁতেতো তোমাৰ বহুতখিনিয়ে মানে চাপোৰ্ট কৰে দিয়াচোন নিজৰ লক্ষ্যটোত মানে উপনীত হবলে।
উম। সেইটোৱে আৰু। তেওঁলোকৰ মানে অভিজ্ঞতটো আমাৰ মানে এ সঠিক পথ বাছনি কৰাত সহায় কৰে ন।
তাকে। দিয়া পিছে ভাল লাগিল লক্ষ্যৰ ওপহৰত কথা পাতি। আৰু টাইম পালে আকৌ কবা তুমি মোক, হ'ব নাই?
অ ঠিক আছে বাৰু হ'ব দিয়া।
দিয়া দিয়া।